অ আপুনি শুনিছে?
হয় হয় শুনা পাইছে আপুনি?
অ 'অ 'শুনিছো, আপুনি কি কৰিছে এতিয়া?
অ এতিয়া মই বৰ্তমান হেনে, পথাৰৰ ফালে মানে অকমান গুৰু চৰু বা আমাৰ যিটো নেকি পেগৰুৱা জোগাত, গৰৈ যাহাতে। আ যিটো নেকি, আ সোমাব নোৱাৰা বা সোমাইছে নেকি।
ঔ। হেল্ল'আপোনাৰ নেটটো নাই চাগে।
হেল্ল'? হেল্ল' আপুনি কি কৰি, আপুনি কি কৰি আছে?
আপোনাৰ নেটটো নাই, আপোনাৰ অলপ।
হয়, হয়, শুনা পাইছে? এতিয়া শুনা পাইছে নে? হয় আ এতিয়া মই বৰ্তমান এনে পথাৰৰ ফালে ঘূৰিব আহিছো আৰু
অও।
উম। আপুনি কি কৰি আছে? অ', খালোঁ খালোঁ। অ', অ', হয়, এতিয়া জাষ্ট খাই উঠিলো, মানে মিটিং আছিলে গাঁৱত, সেই মিটিঙত যাই কেনে মানে আহি কিনে ভাত খালোঁ আৰু, উম, আপুনি খালে?
অ', ময়ো খালোঁ, তেতিয়াই খাইছোঁ মই, এতিয়াতো দুপৰ কিবা হ'লে, গধূলা হ'লে
হয় হয়, নিশ্চয়।
আপোনাক এতিয়া মই কোৱেশ্যন কৰিবলৈ মানে ফোন কৰা হৈছিল, কৰিব
হয় হয়, হয় হয় পাৰিব, নিশ্চয় পাৰিব।
আপুনি অলপ খেতিৰ বাবে কৈ দিব নেকি?
খেতি
অ'।
খেতি ক'লে মানেটো আমি বুজি পাওঁ, আমাৰ যিটো নেকি অসমতেই কওঁ মই। আহ, অসমত খেতি বুলি ক'লে মানে, আমাৰ বিভিন্ন খেতি বুলি এ পৰিচয় দিয়া যায় বা আমি জানো। অ', যেনেহেন আমাৰ ধান খে তি আছে বা শাক পাচলিৰ খেতি আছে। আমি যিটো নেকি চাহ খাওঁ, সেই চাহৰ পাত সেই চাহপাতৰ মানে খেতি কৰা যায়। আৰু যিটো নেকি বিহাৰ, বিহাৰৰ তেল যি বুলি কোৱা হয়, সেই বিহাৰৰ তেলৰ বেহা মানে খেতি কৰা যায় আৰু ঠিক তেনেদৰে, অন্য যিটো নেকি গছ গছনি খেতি বা ফুলৰ খেতি, সেইবিলাক মানে খেতি কৰা যায় আৰু ন।
অ'।
আ, ঠিক তেনেকে যদি আমি আ উম, যিটো নেকি শাক পাচলিৰ খেতি, শাক পাচলি খেতি বুলি কোৱাৰ লগে লগে, আমাৰ যিটো নেকি বিভিন্ন শাক পাচলি পোৱা যায় আৰু ন। আমাৰ যিটো নেকি গাঁৱৰ সেই শাক পাচলিৰ ভিতৰত আমাৰ যিটো নেকি আছে, ৰঙালাও বা জিকা। লেচৰা আৰু যিটো নেকি চবজি, আ, যেনেহেন আলু, মূলা, গাজৰ সেইদৰে মানে, বিভিন্ন মানে আ, পটল সেইবিলাক মানে বিভিন্ন আ চবজিৰ খেতি কৰা যায় আৰু আমাৰ গাঁওৰ অঞ্চলত ধৰ। অসমত, হয়, ঠিক তেনেদৰে এই এতিয়া যদি মই কওঁ, এই আলু আলুৰ খেতি কেনেকে কৰা যায় বুলি ক'লে, মানে আমি এইবোৰ গম পাওঁ, যে আমি দেখা পাইছোঁ। আলুৰ খেতি কৰিবলৈ, আমাক পোন প্ৰথমতে আমাৰ যিটো নেকি আলুৰ বিধান, সেই বিধান খিনি আমাক লাগিব আৰু ন।
অ'।
আহ, আমাৰ আলুৰো বিভিন্ন বিধান থাকে, বা আলুৰ বিভিন্ন জাত থাকে, যেনেহেন ৰঙা আলু থাকে, বগা আলু থাকে। আহ, মানে তাৰ খোৱাটো মানে মিঠা, কাৰোবাৰ পৰা মিঠা আছে, কাৰোবো পৰা মিঠা নাই, সেইদৰে আৰু। আ, কিন্তু আমাৰ যিটো নেকি আলু, সেই আলুটো মানে মিঠা আলুটো মানে আমাৰ যিটো নেকি মানুহ বিলাকে খাবলৈ টান পায় আৰু ন।
উম, টান পায়।
যিহেতু চব্জি বিলাকত মানে মিঠা চব্জি মানে খাবলৈ টান পায়, সেইবাবে মানে আমি আঁহ উম আঁহ বেছিভাগে মানে যিটো নেকি মিঠা নোহোৱা আলু বা বগা আলু সেই বগা আলু টো, মানে আঁ খেতি কৰা যায় আৰু বেছিভাগে।
অও
অঁ, ‌ ঠিক তেনেদৰে আমি যদি আলুৰ খেতি কৰিবলৈ আমাক প্ৰথমতে বিধান লাগিব। আঁহ যি বিধানৰ আজি এই বিধানৰ আমি আলু খেতি কৰিম, সেই বিধানৰে আমি আলু পোৱা যাব আৰু। আৰু আলু খেতি কৰিবলৈ আমাক প্ৰথমতে আৰু মাটি লাগিব, ‌ সেই মা য'ত নেকি আমি আলু খেতি কৰিম, আঁহ, আৰু সেই মাটিটো আমি প্ৰথম তে হাল বাই ল'ব লাগিব, বা আমি এ যিটো নেকি নাঙলে দি হাল বাব লাগিব বা দি যিকোনো এটা জন্তু দি বা আঁ যে যিকোনো বস্তু দি মানে হাল বাই ল'ব লাগিব আৰু ন।
অঁ লাগিব।
হয় ঠিক তেনেদৰে তেনেকে আমি হাল বাই উঠিম হাল বাই উঠাৰ পিছত যিহটো মানে আলি আলি চিষ্টেম কৰি ল'ব লাগিব, যেনেহেন ওখ ওখ চিষ্টেম হেন। লাইন লাইনকে ৰুব‌ পৰা হেন যাতে লাইন লাইন ৰুব পাৰো ঠিক তেনেদৰে যিতিয়া নেকি আমি আলু ছিষ্টেম কৰি লওঁ তাৰপিছত আমি যিটো নেকি আলু
অঁ চৰি আলু দিয়াৰ আগতে আমি এ যিটো নেকি মাটি সেই মাটিত মানে যিটো নিকি গবৰ গ গৰুৰ গোহেৰে যিটো নেকি গোবৰ ওলায় সেই গোবৰটো মানে আমি খাৰ হিচাপে মানে ব্যৱহাৰ কৰিব পাৰিম আৰু ন।
অও
হয়। আঁহ যেতিয়া নেকি আমি এইটো মিলাই লম মাটিৰে মানে গোবৰ যিটো নেি শুকান গোবৰ মাখা। আঁহ মিলাই লৈ কেনে। এ আমি মাটিটো ৰেডি কৰি লম, তাৰ পিছত যিটো নেকি মাটিটো হৈ যাব। তাৰ পিছত মানে আমি যিটো নেকি আলুৰ বিধান আনিছিলোঁ। সেই আলুৰ বিধানটো আমি আঁ পুতি, পুতি থৈ যাম আৰু ন।
অ
অঁ এটা এটাকৈ আমি পুতি থৈ যাম। আৰু পোতাৰ পাছত আমি তাতে পানীও দিব নালাগে, যিহেতু আলু যদি পানীত এ পানী দিলে মানে বেয়া হৈ যাব, বা নগযিব আৰু ন।
উম।
আঁহ আমি যেতিয়া পুতি দিম পুতাই দিয়াৰ পিছত আঁহ যিটো নেকি আলু খিনি পচি যায় কেনে আঁহ মানে গাজা গাজা হেৰি হ'ব আৰু গাজা উঠবো। আঁহ যিটো নেকি গাজা উঠিব আঁহ তলত দেখি, এ যি তেনেকি আলু সেই আলুটো মানে আলুৰ পৰা মানে সৰু সৰু আলু মানে ওলাই আহিব আৰু। তলত দেখি মাটিৰ তলত আহিব আৰু তাৰ পিছতে ওপৰত দেখি আলুৰ যিটো নেকি গছ সেই গছটো মানে লাহে লাহেকে ডাঙৰ হৈ যাই আহি থাকিব। আৰু সেই আলুটো আঁহ দুইদিন বা তিনিদিন আঁহ দুই মাহ বা আঁ দেৰ মাহ বা দুইমাহ পিছত মানে সেই আলুটো আমি আহ, উঘলাব পাৰিম আৰু ন!
অ'।
হয়, যিটো নেকি আমি গছতটো উঘলাম, উঘলাৰ পিছত মানে যিটো নেকি আলুৰ ক আলুৰ যিটো নেকি আহ যা নেকি, আলু মাটিৰ তলত মানে আলুটো যিটো নেকি ফুটি উঠে বা এশ এডাল গছতে মানে- ত্ৰিশটা বা বিশটা, সেইদৰে মানে এ, আলুটো মানে ফুটি উঠে আৰু ন।
অ, ঠিক তেনেদৰে, যেতিয়া নেকি কি আমাৰ দেৰ মাস বা দুই মাসৰ পিছত সেই গছখন উঘলাম, উঘলাৰ পিছত যিটো নেকি আলু, সেই আলুটো আমি পোৱা যায় আৰু। আৰু সেইটো আমি মাটিৰ পৰা ওলাই কেনে এইটো চাফা-চাফা কৰিব লাগিব, চাফা কৰাৰ পিছত আমি এইটো বজাৰলৈ বিক্ৰী কৰিব পাৰো বা আমি ঘৰলৈ খাবও ৰাখিব পাৰো আৰু ঠিক তেনেদৰে, আমি সেই আহ, আলুৰ খেতিৰে আমি আমাৰ ঘৰত যিখিনি লাঘনীয়া বস্তু, সেইবিলাক মানে কিনি-কিনিব পাৰো আৰু সেই কিনাৰ প বেচা পইচা দিয়ে। অ, সেইখিনিয়ে খেতি বুলি ক'লে মানে সেই বিষয়ে মই কৈ দিলো, এতিয়া আপুনিও যেনেকে খেতি ধান খেতিৰ বাবে আপুনি দুই-এশাৰ মান কৈ দিব পাৰিব নেকি?
অ, ক'ব পাৰিম। এতিয়া ধান খেতি কৰিবলৈ হ'লে আমাক এতিয়া ফ্ৰাষ্টতে মাটিৰ প্ৰয়োজন হ'ব ন, মাটি।
হয়।
সেই খিনি মাটি মানে ট্ৰেক্টৰ বা বাৰিষা কালত মানে ট্ৰেক্টৰ বা নাঙলেৰে মানে হাল বাই ল'ব লাগিব আৰু ন!
অঁ।
ফাৰ্ষ্টতে তাৰপিছত যেতিয়া হাল বাই থম সেইটো মানে থৈ দিব লাগে না আৰু না হাল বাই কিনে ফাৰ্ষ্টতে।
অ।
থৈ দিয়াৰ পাছত যেতিয়া বিধান, আমাকতো ধান ৰুব গ'লে বিধান লাগিব ন, সেইটো বিধান, সেইটো বিধান মানে আমি বজাৰত পৰা মানে কিনি আনিব লাগিব আৰু ন। যেতিয়া কিনি আনিম মই, আমি মানে সেইটো পাতৰ বস্তাত সোমাই কেনে পানীত ভিজাই থ'ব লাগিব, দহ দিনৰ কাৰণে। তাৰপিছত যেতিয়া দহ দিন হ'ব ন, তেতিয়া আমি এইটো ওপৰত উঠাম। উঠাই কিনে মানে মাটিত থৈ দিব লাগিব, কলপাত বা কচু পাতেৰে বা পাত এই পাতৰ যে তাত বস্তা যে আছে সেইটোতে ঢাকি থব পাৰিম আমি, তেতিয়া গাজা উলিয়াব মানে। পাঁচদিন-ছয় দিনৰ কাৰণে থৈ দিব লাগিব আৰু তেতিয়া গাজা ওলাব।
হয়, হয়, নিশ্চয় হয়।
অ। তাৰ পিছত আমি পথাৰত যাই কিনে মানে পথাৰটো আৰু হাল বাব লাগিব ভালদৰে।
হয়।
ভালদৰে হাল বাই কিনে মানে কঠিয়া ৰোৱা যোনখিনি, মানে কঠীয়া আমি যোনখিনি দিম।
হয়।
খিনিত মানে আহ, মই এতিয়া মানে সমান কৰি ল'ব লাগিব আৰু ন।
হয় হয়।
তাৰপিছত যোনখিনি কঠিয়া আমি ঘৰত আছিল নহয়, সেইখিনি পথাৰলৈ লৈ আহি কিনে, তাতে ছটিয়াই দিম মানে হাতেদি। ভালদৰে, তাৰপিছত অ', ছতিয়াই দিয়াৰ পাছত, তাতে বেৰা দিম আৰু ন, ছাগল গৰু বা অন্য জীৱ জন্তু খাব নোৱাৰাকৈ মানে, বেৰা দি দিম ভালদৰে।
হয়।
হয়, তাৰ পিছত যেতিয়া ডাঙৰ হ'ব ন, তেতিয়া আমি ইয়াতে সাৰ বা পোকে নোখোৱাকৈ মানে
হয়।
ঔষধ দি দিম আৰু ন, ঔষধ দিয়াৰ পাছত আমি টো থৈ দিব লাগিব আৰু ন, কেইদিনমানৰ কাৰণে, কেইদিন মানে দুইমাহমানৰ কাৰণে থৈ দিব লাগিব। তাৰপিছত যেতিয়া ডাঙৰ হ'ব ন কঠীয়াখিনি, তেতিয়া আমি বুলি উঘালিব লাগিব, হাজিৰা বা কামলা দি কিনে উঘালিব লাগিব সেইখিনি। উঘালি, উঘালি উঠাৰ পাছত মানে, পথাৰখন আৰু একবাৰ হাল বাই কিনে তাতেই আলি দিব লাগিব, আলি। আলি দিয়াৰ পাছত এইখিনিত মানে কঠিয়াখিনি যোনখিনি আমি উঘলিছিলোঁ মানে, মুঠা ছিষ্টেমত। সেইখিনি মানে বিলাই দিব লাগিব আৰু ন, তাহঁতক আনি তেতিয়াহে মানে ভালদৰে ৰুব পাৰিব, ৰোৱনিবোৰে।
হয় হয়।
অ', বিলাই দিয়াৰ পাছত যেতিয়া ৰোৱানী বিলাকে ৰুব
হয়।
যোৱাৰ পাছত আমি সিখিনিত মানে, ভালদৰে তাতেও ছাগল গৰুৱে নোখোৱাকৈ বেৰা দি দিব লাগিব আৰু ন ভালদৰে।
হয় হয়।
অহ, তাৰপিছত বেৰা দিয়াৰ পাছত এইটো থৈ দিম আৰু কেইদিনমানৰ কাৰণে। তাৰপাছত যেতিয়া অলপ ডাঙৰ হ' ব নহয়, তেতিয়া আমি মানে সাৰ দি দিম আৰু।
হয়।
অ', সাৰ দিয়াৰ পাছত এইটোত থৈ দিম আৰু কেইদিনমান, তাৰ পিছত আৰু যেতিয়া অলপ ধান ওলিব ন, তেতিয়া কোমল ধান ওলিব। তেতিয়া পোকে নাখোৱাৰ বাবে, আমি তাতে ঔষধ দি দিম ভালদৰে।
হয়।
ঔষধ দিয়াৰ পাছত, এইখিনি পোকেটো নাখ নোখুৱাব, তাৰ পিছত আমি এইটো যেতিয়া মানে পকিব, চেভেণ্টি পাৰ্চেণ্ট বা এইটটি পাৰ্চেট মান পকিব
হয়।
অ', তেতিয়া আমি এইখিনি ধান মানে মেচিন বা অন্য সঁজুলিৰে কাটিব পাৰিম আৰু ন।
হয় হয়।
অ', আজিকালিতো মেচিনৰ যুগ হৈছে ন বহু। জেগাতেই মাৰণাও দিব পাৰে আৰু খেৰখিনি তাতে পথাৰতেই পৰি থাকিব আৰু ন সেনেকুৱা, এতিয়া ইটো আমি কাচিৰে কাটিলো, তাৰ পিছত ইটো ঘৰলৈ লৈ আহিম, লৈ আহি কিনি মৰণা মৰা মৰণা দিব লাগিব আৰু
মৰনা মাৰিম মানে। যেতিয়া মৰণা মৰা হ'ব ন, তেতিয়া আমি এইখিনি ধানৰ পৰা মানে, এইখিনি ধান মানে ধানটো এক্সট্ৰা কৰিম আৰু খেৰটো মানে এক্সট্ৰা কৰিম।
হয়।
এ, যোনখিনি খেৰ ওলাব না, সেইখিনি আমি মানে গৰু চাও, গৰুক দিব পাৰিম মানে।
হয়।
অ', সেই গৰুতো আমি বেছি- কিনে মানে পইচা উপাৰ্জন কৰিব পাৰিম, ডাঙৰ-দীঘল কৰি কিনে মানে। অ', তাৰ পিছত যোনখিনি খেৰ আছিল, সোনখিনি খেৰ আমি মানে, কি কয় এইটো? এ, মাছৰুমৰ খেতি অ', মাছৰুমৰ খেতি কৰিব পাৰিম আৰু। সেনেকুৱা, তাৰপিছত আমি যিখিনি মাছৰুম মানে বজাৰত লৈ যাই কিনে, মানে ভালদৰে চাফা কৰি কিনে মানে বজাৰত লৈ যাই কিনে বেচিব পাৰিম আৰু ন।
হয়, হয়, নিশ্চয়।
অ', তাৰ পিছত আমি সখিনি, এইখিনি বেছিকিনে মানে পইচা উপাৰ্জন কৰিব পাৰিম। সেইখিনিৰে মানে আমাৰ ঘৰটো চলাব পাৰিম আৰু ন, এনেকুৱা আৰু যোনখিনি ধান আমি, যোন খিনি ধান মৰনা মাৰি কেনে এক্সষ্ট্ৰা কৰিছোলো, সিখিনি ধান আমি মানে বস্তাত বা এ কি কয় এইটো ভঁৰালত থৈ দিম আৰু ন, ধান ভঁৰালত। বা যাতে পাছলৈ আমি, পিঠা বা অন্য কিবা বস্তুত ব্যৱহাৰ কৰিব পাৰোঁ ন, খাবলৈ।
হয়, হয়, হয়।
অ', তাৰপিছত আমি কেই দিনমান থাকি কিনে, সেইটো ধান মানে ৰ'দত দি কিনে মিলত লৈ যাম, মিলত নি কিনে মানে সেইখিনিত ধান আমি মানে ধানত, ধানটো মানে মিলত দি কিনে, আহ চাউলটো এক্সষ্ট্ৰা আৰু মলটো এক্সষ্ট্ৰা কৰিম। হয় ন, অ, তাছত সেইখিনি চাউল আনি ঘৰত আনি কিনে আমি জাৰিম, জাৰি কিনে মানে যোনখিনি মানে মল লাগিব ন, সেইখিনি আমি মানে গাহৰিত বা গৰু- ছাগলীক দিব পাৰিম না এইখিনি।
হয়, হয়, নিশ্চয়।
অ', তাৰপিছত চোনখিনি চাউল আছে ন, সেইখিনিতো আমি ভাতে খাম। অ', অ', সেইখিনিয়ে ক'ব বিচাৰো আৰু ন।
হয়, এতিয়াতো আমাৰ সময়ও শেষ হ'লে, আপোনাৰ কথা পাতি কিনে বহুত ভাল লাগিলে, ধন্যবাদ থাকিল আপোনালৈ।
অ', ধন্যবাদ।
হয়।